মানুহে কৰিছিলে।
অ', অ।
অ' এইটো ফোনত মানে ইম্পৰ্টেণ্ট আছিলে।
উম, উম গম পাইছো।
কোৱা?
অ' নাই সেয়াই আৰু মই পাতি থাকোতেও উম-উম।
সেইকাৰণে মানে খাব নালাগে আৰু।
উম উম, আজিকালি মানে সেইয়াই হৈছে আৰু মানুহ বিলাকো উইক হৈছে বস্তু বিলাক একে থাকি গৈছে। সেই কাৰণে মানা কৰে নহলেতো এইবিলাক বস্তু ৰকে খুৱাইলে হয় আগৰ পৰাই মানুহে খাই আহিছে।
এতিয়া মানে কি জানা চবকে যদি কবলৈ যোৱা যে এনে কে খাব নালাগে আজিকালি মানা কৰিছে মানুহ বিলাকে ক'ব যে আমি আগৰ পৰাই খাই আহিছোঁ।
উম।
সেইকাৰণে মানে মানুহ বিলাকক বুজাবও নোৱাৰি এতিয়া ডাক্তৰে ক'লেও তেওঁলোকে নুশুনিব এই আমি আগৰ তই খাই আহিছ আমাৰ আজিলৈকে একো হোৱা নাই হলেহে গম পায় মানুহে।
নাই কয়ে নহয় মানুহে এইটো নকৰিব বুলি ক'লেই তাইহে জানে।
সেটোয়ে- সেটোৱে মানে তেওঁ মানুহজনৰ হয়তো হাই প্ৰেচাৰ নাইবা এনেকুৱা কিবা আছিলে মানে অ, হাই প্ৰেচাৰ থাকিলে মানে মানুহবিলাকৰ বেছি প্ৰটিন দিলেও বেয়া হৈ যায় ন'?
অ, বেয়া-বেয়া তোৰ।
চাগে উম, তেনেকে জুচ বনাই খাই দিলে মানে বিটৰুটৰ জুচ বনাই তেওঁক দি দিছিলে তেওঁ মানে প্ৰেচাৰটো উঠি গ'ল নে এনেকে বেছি অভাৰ প্ৰটিন হৈ গল মানে
অ', অ', হয় দিয়া।
অ', অ', সেইটোৱে।
কি ক'বা আৰু উপাই নাই খাবানো কি তেত তেতিয়াহ'লে এনেকুৱা হৈছে তাতকে দালি, আলু পিটিকা, ভাত খোৱাই ভাল।
এতিয়াতো দালি, আলু পিটিকি খোৱাটোটো কিনো প্ৰটিনটো পাবা কোৱাচোন আজিকালি দালি বিলাকো দেখোন মাজে- মাজে কয় যে প্লাষ্টিকৰ বনাবলৈ লৈছে বুলি।
নহয় সেইটোৱে হ'লে খাবা কি মানে এনেকুৱা হৈছে চব খেতি কৰিব লাগিব চব মানুহবোৰে। নিজৰ ঘৰত অলপ- অলপকে খেতি মানে সকলোৱে সেইটো নিজেই বুজি ক'ব লাগিব যে নাই মই এই বস্তুকেইটা খাওঁ এই বস্তুকেইটা খেতি মই অকণমান জেগাত হলোঁ কৰোঁ। এ সেই মনটো থাকিব লাগিব অৱশ্যে মই সেইবিলাক বেয়া নাপাওঁ দেই মই চেষ্টা কৰোঁ মানে খেতি- চেতি নিজেই ধৰা কৰি মেলি ঘৰতে হোৱা বস্তুটো খোৱাবলৈ চেষ্টা
কৰনে
অ', অ', আমাৰ- আমাৰ।
অ', অ', অ', নাই- নাই মই মানে সিদিনাখন ফট টোত দেখিছিলোঁ ভাইটি যে ফটো উঠিছিলে সেই টেপটোৰ ওচৰত
অ', অ', আমাৰ- আমাৰ।
সেয়ে কুঁহিয়াৰ খিনি দেখি লৈ পেলাই মই মানে সুধিম -সুধিম বুলি ভাবি আছিলোঁ কুঁহিয়াৰ খেতি খিনি তোমালোকে কৰিছা।
অ', অ', আমি কৰিছোঁ।
অ', অ', সেই হেৰি হৈছে হবলা পইনত হৈছে নেকি গছজোপা হাউলি গৈছিলে দেখোন?
অ, মানে কি হৈছে তাতে আকৌ দকা দিব লাগিব এতিয়াই কুহিয়াই মানে এত এইখিনি কুঁহিয়াৰ এতিয়া নেখায় আৰু। কিবা অলপ দিন যাব লাগিব অলপ তলফাল মানে এডাল, দুডালহে পইনত হৈছে বাকীখিনি কোমলে হৈ আছে। তই যে এই বতাহ বৰষ ষুণ দিলে হাওলি গৈছে অলপ -অলপ এই তাতে সেইকাৰণে।
এই হেৰি
খাবলে তোমাৰ বেঙেনা গছ বেঙেনা- চেঙেনা লগাইছোঁ লাগেও বাৰু। খাবলে হয় আৰু আকৌ তোমাৰ লেচেৰমাহ তে ভোট জলকীয়া এইবিলাক মই ঘৰতে লগাই লৈছোঁৱেই। নিজে খাব পৰাকৈ ইটো -সিটো।
উঠিছোঁ বাৰু এই ভাইটিয়ে মাজে -মাজে ফটো বিলাক উঠি থাকে যে। তোমালোকৰ বেকগ্ৰাউণ্ড টো আহিয়ে থাকে বিজ জলকীয়া খেতিও কৰিছা নেকি?
অহ, বিজ জলকীয়াও লগাইছোঁ মানে নিজে খাব মেলিব পৰাক এ বস্তুবোৰ ঘৰতে লগাই লৈছোঁ।
তাকে- তাকে মই এ সেইদিনাখন দেখিছিলোঁ বাৰু কেইটামান বিজ জলকীয়া লাগি থকা।
কষ্ট হ'ল, ৰঙালাও।
অ', অ', অ', তাকেহে আৰু। হেল্ল', হেল্ল', হেল্ল', শুনি আছা নে, হেল্ল', অ', অ', শুনি আছো কোৱা? উম-উম এই জিঅ'নেটৱৰ্কটো বৰ বেয়া আজি কালি মাজে-মাজে একে নুশুনাই হৈ যাও।
এই আজিকালি জিঅ' নহয়, চবৰে নেটৱৰ্ক বেয়াও আমাৰ এয়াৰটেল তোৰতো বেয়া গম পাইছানে মাজে-মাজে এ কিবা ফা যি নোহোৱা হৈ যায় মাজে-মাজে একেবাৰে নোহোৱা হৈ যায় মাজে চফায়ো নচলা হৈ যায় অ, পইচাবোৰ চবতে এনেই দি আছো। দিব লাগে কাৰণে, দি থকাৰ নিচিনা হৈছে। কেতিয়াবা নেটেই নচলে, ৱাইফাই থাকিও নচলে।
তাকে ৱাইফাইতটো প্ৰায় কাম নিদিয়া হৈছে বা আজিকালি
অ',
হয়-হয় তোমালোকৰ মৌচুমী গছজোপা এইবাৰ লাগিছে নাই।
লাগিছে-লাগিছে কমকৈ লাগিছে এইবাৰ যোৱাবাৰ একেবাৰে তোমাৰ মানে একে ডাল ভৰি-ভৰি লাগিছিল ইমান লাগিছিল। ধেৰ নষ্টও হৈছিল হ?
মৌচুমী খিনি পকা নাই ন?
নাই-নাই পকা নাই পকিবলৈ দেৰি হয়, এতিয়া খুব কেঁচাই আছে পলি। মিঠা-মিঠা।
হুম, নষ্ট হোৱাতকে, খাব পৰাকে লাগিলে ভালেই বাৰু দেই।
অ',
বেছি লাগিল।
মানে ঘৰটো কি হয় তোমাৰ একদম বহুত-বহুত বেছি মিঠাটো নহয়গে। নৰ্মেল খাব পাৰি আৰু অ, তেনেকুৱা।
উম, হুম, এ মৌচুমীটো বাৰু এনেকে অলপ মানে গোল নেমু নিচিনা ন দেখিবলে। মানে সেই এনেকে চেপি মেলি খাব নোৱাৰি নে?
পাৰে-পাৰে।
এনেকে মানে কেঁচা হৈ থাকোতে ধৰা এতিয়াতো পকা নাই যদিওটো অলপ হলেও ডাঙৰ হৈছে।
পাৰি অলপ টিটিকি-টিটিকি হয় আমি যোৱা বছৰ খাইছিলো। ঢেৰ লাগিছিল যে যোৱা বছৰ এনেকে ভাইটিয়ে খাব বিচাৰিলে তেনেকৈ চেপি পেলাই চেনি অকণ দি-দি দিওঁ অকণমান তিটিকি-তিটিকি হয়।
অ', অ', মৌচুমীৰ জুচ ভাল লাগে আকৌ।
অ', অ',
উম-উম।
পাৰি এনে কিন্তু মানে সেই এই মানে পুৰঠ নহ'লে তিতিকী ভাৱ এটা থাকে আৰু।
আচ্ছা-আচ্ছা-আচ্ছা।
তেনেকৈ এনেই অলপ মানে মিঠাটো থাকে থাকে কিন্তু মিঠাৰ লগত মানে তিতিকি ভাৱটো থাকে।
উম, অ',
এনেই খাই দিব পাৰে, খালে বেয়া নহয়। তোমাৰ সৰু বাচ্ছাই খাব পাৰিলেতো ভালেই, পেলু-চেলু মৰে ন।
তাকে-তাকে উম'। হয় বাৰু। এই আমাৰ আগফালে ৰাস্তা এটা বনাই আছে, মিস্ত্ৰী কেইজনমান লাগি আছে। মই আকৌ আগফালে আহি লৈ পেলাই এনেকে কথা পাতি আছোঁ যে, তেওঁলোকে মোক দেখি দেখি লৈ পেলাই বটল এটা দি মেলি পানী খুজিছে।
অ, পানী নাই খায় এইফালে।
হয়। এই ৰাস্তা কিনাৰ এনেকে টেপ-চেপ দিব লাগে ন, এনেকে মানুহ আহি আহিলে মানে খাব পৰাকে। আমাৰ তাত আকৌ অ, মাজে-মাজে বনোৱা আছে মানে এই অ, ধৰা ক'ত আছে? ৰ ৰৌ মাৰি নে ক'ত যে? এনেকে গৈ থাকোতে আমাৰ সেইকনত, হেলেমৰ পৰা অলপ দূৰত আহি তেনেকা মানে পাব্লিক টেপ বিলাক দিয়া আছে সেইফালে।
অ-অ।
মোৰ মতে চব জেগাই-জেগাই, এটা-এটা হ'ব লাগে মানে পাব্লিক টেপ অলপ দূৰে-দূৰে। কাৰণ ইমান মানুহ বিলাক এনেকে আহি থাকে ন, কিছুমান মানুহ এতিয়া কাম কৰি থাকে। অ, ত পাব্লিক টেপ বিলাক হ'লে মানে ভাল হয় ন? উম' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? হেল্ল' হেল্ল'